হেল্ল'!
কি খবৰ?
মোৰ ভাল। তোৰ কি খবৰ?
মও ঠিকেই আছোঁ, ক'ত আছা এতিয়া?
হয়, ঘৰতে আছো ৰ কি গৰম।
গৰম পৰিছে কিন্তু লাইক ইমান বৰষুণ দি আছে। ফ্লাড হৈ গৈছে আমাৰ ইয়াতে। তিল ইমান গৰম।
দাকেইতো আমি কালিতো মই ইমান গৰম লাগছে মানে উশাহে নোপাৱা হৈ গৈছোঁ।
অ' মা, দিগদাৰ। বহুত দিগদাৰ তেনেকে।
তাকে টো। আৰু বাকী কতো ওলাই সুলাই যোৱা নাই নেকি?
নাই। কটোৱে জুলাই মাহটো এনেই গ'ল। বন্ধ পালোঁ কলেজৰ পৰা ইমান কষ্ট কৰি কিনে। এয়া মাহটোৱে এনেই যাই থাকা যেন লাগিছিল।
জুন মাহতো আমাৰতো আগে একজাম শেষ হৈছিল ন জুন, জুলাই দু টা মাহ এনেই বৰবাদ গ'ল। একোৱে নকৰিলো।
তাকে এতিয়াতো আগষ্টতো আমাৰ এডমিশ্যন কমপ্লিটে হোৱা নাই। কেতিয়া খোলে, কেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব, একো নাজানো নহয়।
আমাৰো একো হোৱা নাই, জানানে?
কিবা এনেকে সৰু সুৰা চাকৰি এটা পালেও ভাল আছিলে।
হা?
কিবা এনেকুৱা সৰু সুৰা চাকৰি তাকৰি এটা পালেও ভাল আছিলে। শুনিছা?
চাকৰি দিবই খুজি থাকে।
এ সেইটোৱেইতো দিগদাৰ।
কি ক'ম? মানে কি হৈছে, মানে ইয়াতে প্ৰব্লেমটো সিহঁতক? এ এক্সপিৰিয়েঞ্চ লাগে, কিন্তু জব নিদিয়ে। জব দিলেই সিহঁতক এক্সপিৰিয়েঞ্চ লাগে। কি মানে এইটো মানে।
আমাৰ মানে কোনোফালে উপায়ে নোহোৱা হৈছে।
তাকেই ফ্ৰেছাৰছ্ কেইটাৰ একো কাম নোহোৱা টাইপে হৈ গৈছে। অৱস্থাই নাই আকৌ আমাৰ।
তাকে, এইবাৰটো ভাবিছিলো। দুহেজাৰ ছাব্বিশটো আমাৰ হব, সেইটোৰ কাৰণেই কিবা কিবি, কিমান কি কৰিলো।
অঁ তুমিওতো ভিজন বৰ্ড বনাইছিলা। ময়ো ভিজন বৰ্ড বনাইছোঁ। তুমি বনাইছিলানে বাও?
অ, মইও বনাইছিলো।
কি কি কমপ্লিট হ'ল তোমাৰ? হৈছেনে কিবা কমপ্লিট? মই অকল পাঁচশ টকা এটা খোলাত চৰী, ক'ত পাঁচশ টকা মোৰখনো ডাঙৰ ন। ছয়শ টকা খেদাইছিলোঁ এইখনত, একো কমপ্লিট নহ'লে অ'ক।
হয় নেকি, কি কি ক একোই হোৱা নাই নেকি?
নাই ইয়াতে, মই পাঁচটা বজাত উঠিম বুলি মাৰি থৈ দিছোঁ, মই আগতে পাঁচ টা বজাতে উঠিছিলো, তাৰ টোপনি লওঁ, ধুনীয়াকে হেল্ডী ফুড খাওঁ। এ, এইখন লগোৱাৰ পৰা কি ধোৱা লাগিলে নাজানো আক', এইখন লগোৱাৰ পৰা চোন এতিয়ালৈ কে এদিনো পাঁচটা বজাত উঠিব পৰা নাই।
হয় নিকি? পিছে মোৰো মানে এনে যি যি লগোৱা আছিল, কিছুমান বাৰু পুৰা হৈছে, কিন্তু মানে হেলডি বডীৰ কাৰণে সদায় ডেইলি জিম যাম বুলি আছিলে। খাই ভাল বডী বনাম, এক্সাৰচাইজ কৰিম, সেত টো হোৱা নাই, আৰু হেল্ডি ফুড খোৱা সেইটো হোৱা নাই। মানে, বাহিৰা কিছুমান হৈছে আৰু বেছিভাগ যিবোৰ লাগে সেইবোৰ হোৱা নাই।
অ'। মানে পাৰ্চনেল গ্ৰ'থ বোলা বস্তুটো, এই মানে নিজকে ভাল কৰা সেইটোতে হোৱা নাই।
অ'।
কি কৰিম আৰু।
আৰু যে, কিমান কি আছিলে। পাছৱৰ্ড বনাম, ফুৰিব যাম লগৰ লগত।
তাকে, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম বুলি ভাবিছিলোঁ, এইটো বছৰতে। ক'ত কমপ্লিট হ'ব এতিয়া।
অ', আৰু এবছৰ লগাই দিছে ন।
অ', এন ই পি গাইডলাইনছটো ইমান খটচৰ যে। মই জানা জল্দি যাবহে বিচাৰিছোঁ ইয়াৰ পৰা, কলেজখনৰ পৰা। কিন্তু কিমান আকৌ এবছৰ আকৌ বঢ়াই দিলে গৰ্ভমেণ্ট তে, ভাল নালাগে নহয় তেনেকে।
আমাৰো কিবা, ময়ো ভাবি আছিলো আৰু কিবাকে শেষ হ'লে চি ছেপ দুটাৰ পিছে আমি বাছিলো।
নাই।
কি, চাকৰি কৰিম বুলি ভাবিছিলো, চাকৰি মানে এনে য'তে পাওঁ ত'তে আৰু ইমানটো ভাল চাকৰি নাপাম বাৰু এতিয়া। মানে অকমান এক্সপিৰিয়েঞ্চ ল'লোঁ গোটালোঁ হয় ভালকে, কিবা কয়ি কিবা কিবি। কৰিলাং, ক-কৰিলোঁ হয়।
বেলেগ জবত। পিছে এটা নিউজ পাইছা নাই?
আজিকালি, মানে এইবাৰ যোনবোৰে এইচ এচ দিব সিহঁতে এইবাৰ স্কুটিও নাপায়।
কি কোৱাহে?
অ'।
এ, আম মই কিবা পোৱা, কোনোবা পোৱা যেন পালো মই বাও, কিন্তু এতিয়া নেজানো নহয়, সঁচাক হয়নে নহয় আক'। এতিয়া মই তোমাৰ মুখৰ পৰাই শুনিছোঁ আকৌ এবাৰ, মানে মই এবাৰ ইনষ্টাত চাগে পালোঁ এবাৰ। কিন্তু মই ইমান ভালকৈ নাজানো নহয়, মই ইমান নিউজৰ কথা নাচাওঁ মানে মই সেইটো কাৰণে। এই বেয়াই লাগিছে আকৌ ষ্টুডেণ্টছকেইটাৰ কাৰণে, আমি আমাৰ আমাৰ বয়সত আমি কিমান মনোযোগ দি পঢ়ো আকৌ সেইখন স্কুটিৰ নামত, পালোঁ বাৰু আমি দুটাই কিবাকে। এতিয়া যিকেইটা নতুন ষ্টুডেন্ট আহিব, সেইকেইটাৰ কাৰণে ত' বেয়া লাগিব ন' বিকজ, এ গৰ্ভমেণ্টে মানে ছাগে ভাবিছে কি ছবৰে লগত বেয়া হ'ব লাগে কাবাৰ বেয়া লাগিব নাপালে, বলে সেইটোৱে কথা নহয় নহয়। কাৰণ লাইক, বেয়া লাগিব বুজিছো বাত লাইক যিটো পাব সেইটোওতো ভাল লাগিব ন বহুত, কিলে মই ইতকৈ ভাল কৰিছোঁ বা কিবা তেনেকুৱা টাইপ।
অ', এটা উৎসাহটো থাকিব সৰু ছোৱালী ল'ৰা ছোৱালীবোৰৰ।
তাকেই, কি কম আৰু
তাকেইেতো, মই নিউজটো পাই কেনে তাৰে পিছত কিছুমান সৰু সৰু ৰিলচ বনাই ন' তাতে পাইছো, নাই, নপঢ়ো - এইবাৰ ষ্টুডেণ্ট বোৰে এনেকুৱা টাইপ কৰি আছে। এনে যদি স্কুটিৰ কাৰণে কষ্ট কৰি আছিল, এতিয়াতো সেইটো কাৰণেও নকৰে।
এই বেয়াই লাগিছে দেই। আমাৰ অসমখনৰ কি যে হ'ব!
তাকেই আৰু, জবো নোহোৱা হৈছে।
তাকে, গৰ্ভমেণ্ট জবতোচোন কিমানেই কৰপচন চলে আকৌ।
অ'।
কিমান প্ৰব্লেম, গৰ্ভমেণ্ট জব নেপায়হে নাপায়। ইমান পঢ়িব লাগে!
পিছে আৰু তোমাৰ ভিজন ব'ৰ্ড খনত কি কি আছিলে?
অঁ মোৰ ভিজন ব'ৰ্ডখনত এই ইণ্টাৰনেচনেল ট্ৰিপ এটা আছিলে। পালো যাব, বাট কিন্তু সেয়া আকৌ মা দেউতা আকৌ, বেয়া নহয় যাবই নিদিলে
কিয়? ভয় খাই নেকি কিবা হ'ব বুলি?
সেইটোৱে ইণ্টাৰনেচনেল হ'লে আক' মানে
কিয় বা এনেকুৱা!
তাকেই নেজানো দেই, ইমান ভয় খাই ন' কিবা কিবা হৈ যাব বুলি। কিবা কিবা কৰিম বুলি ভাবি থাকে। ভাল নালাগে কিন্তু বাৰু বাইকখন চলাব পাৰিলে ভাল আছিলে।
মইয়ো লগাইছিলো, গাড়ী চলোৱা আৰু বাইক চলোৱা। কিন্তু বাইকটো চলাব পাৰিলো, বাৰু, গাড়ী চলোৱা শিকাহে হোৱা নাই।
মই বাৰু বাইকখন জানো চলাব, কিন্তু গা চৰি গাড়ী আৰু বাইক চলাব জানো। গাড়ীখন আছেই বাৰু, বাইক নাই নহয় সেইটোৱে বেয়া লাগে। বৰ দুখ লাগেহে আকৌ
অ' তেতিয়া গাড়ী বাইকখন চলাই কিনে আমি কিমান দূৰ দূৰলৈ ফুৰা, ফুৰিব যাব পাৰিলো হয়!
তাকে, কাকো নুসুধিলেও হ'ল হয়, বঢ়িয়াকে এনজয় কৰিব পাৰ, পাৰিলো হয়!
পিছ
বুলি ভাবিছিলোঁ, কিন্তু কি হ'ব কম আৰু এতিয়া এয়াই।
অঁ হেইও হয়, আজিকালি চ'বতে এ আই খালে। আমি পা পাছলৈ চাগে একোৱে নাপাম।
তাকেই তো ইয়েঞ্ছ বা কিবা খুজিছে। তাৰে পিছত চাগে ডাইৰেক্ট ক'ব, তুমি এ আই হয় নে নহয়? এ আই নহয় যদি তোমাক কাম নিদিও তেনে কে ক'ব যেন লাগিছে পিছলৈকে। সেই নিজৰ বিজনেইছ চলাম বুলি ভাবি থাকোঁতেই গ'ল, মই খুলিবই নেপালোঁ একো। এখন তাকেতো বিজনিচ দিম বুলি ভাবিছো, লিখি দিওঁ নিকি বি এ চাইকলজিষ্ট বুলি লিখি এখন এই পকৰী চপ এটাই দি দিওঁ নিকি?
উম, কেইদিনমান আগতে আমি পুৰা বেলেগ আমিতো ভাবি আছিলো ন' দিম বুলি। পকৰী দো- -কানৰ পৰা কেকৰ দোকানৰ পৰা এখন ষ্টলতে।
কিমান আশা কৰিছিলোঁ, একোৱেই পুৰা নহ'ব যেন লাগিলে এতিয়া আৰু
আচলতে আমি আগৰো নাবাহৰো ন'
সেইটো হয় আপোনাৰ আৰু এইটো এটা প্ৰব্লেম, টেটোটো শিকি আছো বাৰু মই অলপ চল কিন্তু টেটোতো ইমান আগবাঢ়িব পৰা নাই। তুমি কেমেৰা ল'লা নেকি?
নাই অ' মোক দিয়াই নাই ঘৰৰ পৰা।
তুমি কেমেৰা শিকিম বুলি কৈছিলা নহয়, সেইটো কাৰণে সুধিলি আ সুধিলোঁ আক'।
মোৰ আৰু কি ক'ম, ঘৰৰ পৰা দিবই নোখোজে আৰু নিজৰ আৰু চাকৰি কৰিব কাৰণে জব চব পোৱাই নাই তেতিয়া কৰিলেহে পইচা অলপ জমা কৰিব পাৰিলো হয়, কেমেৰা কাৰণে।
তাকে, সেইটো হয় আক' কি ক'ম আও। দিয়া পটেৰী ক্লাছ চিলাছ কিবা কৰিছা নেকি? মই মানে পটেৰী ক্লাছত যাম বুলি ভাবিছিলোঁ, এই লগাই থৈছিলোঁ নয় ভিজন ব'ৰ্ডখনত। এতিয়ালৈকে যোৱাই হোৱা নাই, পটেৰী ক্লাছত। হুম
পটেৰী ক্লাছ?
অঁ
কি হয় এইটো আকৌ?
খালি ক্লেৰে যে মাটিৰে যে এই কলহ চলহ বনায় সেইটো।
অও অ' ইয়াতে ক'ত হয় জানা নেকি? মোৰো কৰিব বিৰাট ইচ্ছা আছিলে।
জানো নহয় আৰু এইবোৰত চোন তোমাৰ এনেই গ'লেইচোন তোমাৰ ফিফটিন হাণ্ড্ৰেড ছিক্সটিন হাণ্ড্ৰেডমান লৈয়ে লয়। ইমান পইচা আৰু এবাৰতে এদিনতে খৰচ কৰিবই মন নাযায়, এঘণ্টাৰ কাৰণে।
সেইটোও হয়। কিন্তু এবাৰ যদি আমি শিকি কেনে বা বেলেগ কৰি বনাই ঘৰত চেষ্টা কৰিব পাৰি। ক্লে চে অৰ্ডাৰ দি কেনে।
পাৰি কিন্তু ক্লে' বনোৱা মেচিনটোৱে দামচোন পাঁচ হাজাৰ টকা।
হয় নেকি?
অঁ মই চাইছিলোঁ নহয়। মেচিনটোৰ দাম বহুত। আকৌ ক্লেত টো আপুনি এক্সট্ৰাকৈ দিব লাগিব, ভাল ক্লে আনিব লাগিব। নহ'লেতো ভালো নহ'ব।
ওম, পিছত এনেই যাব আকৌ প
অঁহ সেইটো কাৰণে এতিয়া এতিয়া বনালে আৰু সৰু সৰু ক্লে ৰে কিবা বনাব লা গিব নহলে আৰু নহবয়ে যেন লাগিছে আমাৰ
উম আমি কিবা এটা আৰম্ভণি কৰিব লাগিছিল। সোনকালে নহলে আমাৰ বন্ধ কেইটাও এনে গৈ আছে।
ক'ত ক'ত?
এই কেফেত কাম কৰিব কৰো যাবা নেকি তুমি?
অঁ যাব পাৰি। কিন্তু আৰু গম পাই যদি তুমি এনে খবৰ পাইছা নেকি এনেকুৱা কিবা
কি
এনেকুৱা খবৰ পাইছা নেকি কিবা?
খবৰ মানে আগতে লাগে এতিয়া মানে ভাবি আছো কি এনেই যাই কিনে ডাইৰেক্ট চিংখ সিজাই কিনে দি থৈ আহো